হেল্ল'?
হেল্ল'
অ' কি কৰি আছা?
এনে বাগৰি আছো, তুমি?
হয় নেকি কৰবাত ফুৰিব যোৱা নাই?
নাই আমাৰ পিনে বৰষুণ দি আছে যা গ'লো হয়।
মানে লাষ্ট টাইম ক'ত গ'লা?
মানে এনেই আছিলো বাৰু ঘৰত। তে আছিলো, কিনো কৰিম, তুমি?
ময়ো আছো ৰ'বাচোন। মোৰ যোৱা প্লেনিংহে হৈ আছে এনে বহি আছো।
হয় নেকি? ক'ত যোৱা প্লেনিং হ
নেপাল।
হয় নেকি? হয় কেতিয়া মানে যাব এনে?
উম নেক্সট ৱীক যায় কিজানি মানে উম ভাল মানে ফুৰিবৰ কাৰণে অকল। চব ভাল ভাল জাগা আছ আছে ন তাতে ফুৰিবৰ কাৰণে সেইকাৰণে এতিয়া পোখৰা হ'ল। কাঠমাণ্ডু হ'ল পোখৰাতো বেষ্ট আছে বুলি মই শুনিছো আৰু যোৱা নাই মানে আগতে সেইকাৰণে যাব বিচাৰিছো। পোখৰা মষ্ট বহুত ধুনীয়া আছে মানে বোলে, একেবাৰে তুমি দেখা পালে মানে ইমান ধুনীয়া নহয়, দেখাতে আৰু ৱেডাৰো ইমান ভাল আৰু ন লৰ পিনে একদম চাফ চিকুণ ত ন চো ঘূৰিও ভাল লাগে বোলে একদম। তাৰ পিছত তাতে বহুত কেইটা মন্দিৰ চন্দিৰ আছে জানানে ফুৰিবলৈ, তুমি গৈছা নে কেতিয়াবা? নেপাল কেতিয়াবা গৈ তুমি গৈ পাইছানে, নেপাল কেতিয়াবা।
বৰ্ডাৰ লৈকে গৈছে কেলে।
এনে ফুৰিব কাৰণে গৈছিলো অলপ।
অ,, মানে কি যাই পোৱা নাই মানে নেপাল। পালদমীয়া
সীতা বুলি জাগা আছে তাৰ লৈকে গৈছিলো। গৈছো নেপাল বৰ্ডাৰৰ অলপ আগত। কত কাখেৰী উল্টা পুল্টা লৈ গৈছো পুৰা ভিতৰত যোৱা নাই।
অ, 'নেপাল মানে ফুৰিবৰ কাৰণে ভাল। ভাল মানে বোলে। দেখাতে বহুত ধুনীয়া, বিদেশৰ- দেশ বিদেশৰ পৰা মানুহ আহে বোলে ঘুৰিবলে তাত। জানা নে।
হয় নাই আও অ' শুনিছো ভাল, বৰ ধুনীয়া বুলি।
বহুত ধুনীয়া মানে দেখিবলৈ, সেইকাৰণে যাবলৈও মন যায় মানে কেতিয়াবা কেতিয়াবা আৰু মানে ভাল লাগে ন এনেকা শুনি থকা জেগাত যাবলে। তাতে, মানে বহুত কেইটা মন দিৰ আছে, মন্দিৰ হ'ল, এইবিলাক হ'ল বহুত আছে মানে এনেকা আৰু। আৰু ফুৰা জাগা বেছি আছে। ছে বোলে জানানে। স্কাই, তুমি তাতে মানে বহুত ধৰণৰ কৰিব পাৰা। বঞ্জি জাম্পিং কৰিব পাৰা, স্কাইডাইভিং, একদম এক্টিভিটিজো ভাল আছে মানে, আমাৰ ইয়াতে নাই কিন্তু জানানে এইবিলাক ইমান কৰি ব নোৱাৰি মানে ইয়াতে জানা।
অ', সিহঁতে দি দিয়ে। নেপালৰ বিষয়ে এনে শুনিছো এটা ফেমাচ কিবা চুৰপি নে চুৰপি বুলি এইটো চুহি চুহি খোৱা, মোৰ ফ্ৰেণ্ডে আনি দিছিলে, সেইটো খাইছিলোঁ। লো। চুহি, চুহি খাবলৈ, অ কিবা নাম হয়, চুহি চুহি খাব লা অ', এইটো ভাল লাগে। চুহি চুহি খাব কাৰণে গাখ খীৰ ওলাই থাকে লাই, অলপ অলপকে। গাখীৰ নিচিনা লাগে। অলপ অলপকে চুহি- চুহি খাব লাগে, ভাল লাগে।
অ', হয় আ বহুত ধৰণৰ বস্তু পায় তাতে, অ' কিন্তু নেপালত জানানে, উম, আমাৰ যাতে যেনেকা গুৱাহাটীত মানে অসমত যেনেকা অ', কি বোলে এইটো, উম, হোটেল চোটেল যেনেকা মিঠাইৰ দোকান চুকান আছ ছে নহয়, তাতে বহুত কম পোৱা যায় জানানে? একদম কম মাত্ৰাত কম মাত্ৰাত থাকে মানে তাতে হোট কি বুলি কি বোলে, মিঠাইৰ দোকান চোকানো আৰু এইবিলাক ভাল, ভাল- ভাল চকলেট, হ'ল তাৰপিছত মেগি হ'ল এইবিলাক মানে যেনেকে আমাৰ ইণ্ডিয়ান মেগী আছে, সিহঁতৰ কিবা চাউ চাউ টাইপ আৰু। না, এনেকা মানে বহুত ভাল ভাল বচ তু আছে খাব কাৰণে, আৰু তাতে বোলে ফুচকা বোলে কি বোলে এইটো, গৰম গৰম পোৱা যায় জানানে। চটপটি বুলি কোৱা হয়। উম'। নেপালী কালচাৰ বহুত ভাল জানা।
একবাৰেই গৈছো ফুৰিবৰ কাৰণ যোৱাই হোৱা নাই। তুমি তুমি গৈছিলা নেকি আগত।
নাই নাই যোৱা নাই প্ৰথমবাৰ যা সে মানে আৰু আগত যোৱা নাই মই, শুনিছো আৰু যিমান চাইছো যিমান ইনফৰমেশচন লৈছোঁ। অ' ট্ৰেনত যাওঁতে ট্ৰেনত যাওঁতে কি বেলে দুদিন লাগে, ফ্লাইটত এইদিনতে পাই যাবা, আৰু কি বোলে উ বাছত যাওঁতে তিনিদিন লাগে। চাপজ ইয়াৰ পৰা অ' শিলিগুড়িত নমাই দিব শিলি গুড়িৰ পৰা কি বোলে এইটো জীপত, কাকাৰ ভিতত লৈকে লৈ যাব তাৰ পিছত তুমি বাছ এটা এইটো কৰিকে বাছৰ পৰা উম, কি বোলে এইটো নেপাল এতিয়া ক'ত যাবা তুমি। কাঠমাণ্ডু যাবা পোহৰা যাবা। হয় ন নহয়। ন নাই কাৰ ফেমছটো এইটোৱে আছে দিয়াচোন কাঠমাণ্ডু উপহাৰা হয় নে নহয় কওঁক কোৱাচোন?
ফেমাচটো এনে কাক্ৰি বিদ্যা, কাক্ৰি বিদ্যাও নাম দুইশ
অ' কাক্ৰি বিদ্যাও আছে। মানে এনেকে বহুত ধৰণৰ আছে আৰু। আৰু তোমাৰ ঘৰৰ পৰাওঁ কোনোবা যোৱা নাই জানো?
উম্, তেনেকুৱা কায়ে যোৱা নাই। আমাৰ চিনাকি নাই নেপালত কোনোৱে।
অ' তাকেতো মইয়ো ফোন প্ৰথমবাৰ ফুৰিব যাব ওলাইছো ৰ'বা দিয়াচোন। আমি অসমবাসী কেনেকে নেপালত চিনাকি থাকিব বেছি, নাথাকে নহয়।
অ' এনে নেপায়, কি বুলে তুমি লাষ্ট টাইম ক'ত ফুৰিব গৈছিলা?
মই দেলি গৈছিলোঁ।
দিল্লী?
হয়, দিল্লী গৈছিলোঁ, দেলি কি বোলে এইটো, কি বোলে ইণ্ডিয়া গেটতক, মানে ইণ্ডিয়া গেট চাব গ'লো, তাৰ পিছত লটাছ টেম্পল গ'লো চাবলে। মানে ভাল, ভাল জাগাত গৈছোঁ আৰু তাতে মানে ফুৰিবৰ কাৰণে চৰো জিনিমাইক গ'লো, ইমান ভাল লাগিছে নহয়, মানে ইমান সস্তা, সস্তা জানানে?
চুৰ বজাৰ গ'লা নে দিল্লী?
চুৰ ব নাই, নাই এইটো যোৱা নাই মানে, এইটো মানে তাতে মানে চুৰ বজাৰৰ বস্তু নিবৰ কাৰণে নিজৰো পকেট মাৰা যাব। সেইকাৰণে যোৱাতকে নোযোৱাই ভাল আৰু। সৰোজনী গৈছিলো সৰোজনীত বহুত ধুনীয়া, ধুনীয়া জানেনে আমাৰ ফেঞ্চি বজাৰৰ নিচিনা ইমানে ডাঙৰ বজাৰ লাগে। আমাৰ ফেন্ঞ্চিবজাৰটো সৰু এটাত কি ডাঙৰ বজাৰ লাগে। ইমান ভাল, ইমান সস্তা মানে দামেই নাই মানে তাতে, কাপোৰৰ চাপোৰৰ দামেই নাই, তাতে কিলোত যাপ পাবা জানানে, কাপোৰ ত্ৰিশ টকা কিলোকে কাপোৰ পোৱা যায় তাতে মানে ইমান এইটো উম আমি কি বোলে এইটো কি বোলে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছিল মানে তাতে লোৱা হ'ল আহ তাৰ পিছত বানাৰস গ'লো গংগা ঘাট চাবলে
অ' গলা নেকি বানাৰসত। আমাৰকো বানাৰস যাব
অহ। বানাৰস গলো গংগা ঘাট চাবৰ কাৰণে, গংগা ঘাট মানে বহুত ধুনীয়া ন গংগা নদীতটো চ তাতে গৰু ইমান সোপা মানুহ দেখা পাইছো নহয় তাতে মানে আহে মানে দৰ্শন কৰিবৰ কাৰণে চাবলে মানে কেনেকা আছে বুলি কে নদীখন। চ' বহুত ভাল লাগিছে তাতে আৰু তুমি ক'ত গৈছা?
তুমি ক'ত ক'ত গ'লা‌ ফুৰিব? সেইকাৰণে এনে ঘূৰিব এনে কত গৈ পাইছা?
মই লাষ্ট টাইম ফুৰিব কাৰনে আ, খামৰেঙা গৈছিলোঁ। খামৰেঙা গ'লো, তাৰপিছত খামৰেঙাত তে ফেমাচ ম'মবোৰ খালো! ইমান ধুনীয়া লাগিছে চো ইমান ধুনীয়া বনাইছে! তাতে বিল আছে, বিলত এনেই এটা ম'ম পেলাই দিছিলোঁ। এই ডাঙৰ-ডাঙৰ মাছ আহি খাই কি গৈছে ইমান ধুনীয়া-ধুনীয়া ডাঙৰ-ডাঙৰ মাছ আছিলে। ইমান ভাল লাগিছে। তাৰপিছত আমাৰ গাঁৱৰ পৰা নেক্সট ডে আহিলোঁ। এ তাতে কিহলে মাছবোৰ ডাঙৰ-ডাঙৰ আছে। লে ম'ম ইমান চুপটো ইমান ভাল বনাই। তাতে গৈছো। তুমি কেতিয়াবা গৈছা? অমৰেগা বিল?
গৈছোঁ মই, পিকনিক খাবলৈ গৈছিলোঁ তেতিয়া। অ' লাষ্ট উম' গৈছিলোঁ। ভাল লাগিছে তাৰ তাত জাগা চাই ভাল লাগিছে, ইমান ধুনীয়া বনাইছে নহয় এইটো পাথৰ খিনিক একদম কাটি-কাটি কি ধুনীয়া বনাই দিছে নহয়। তাতে মানে পিকনিক খাবলৈ আমি চব হৈ গৈছিলোঁ মানে পৰিয়ালে গৈছিলোঁ মানে গাঁৱৰ কেই কেইজন মানুহো গৈছিলে মানে ভাল লাগিছিলে, এক বাছ গৈছিলোঁ। ত ফুৰিতেও ভাল লাগিছিল, ফটো চটো তো দিলো ইমান ভাল লাগিছো ফটো শুশন কৰোতে। আজি আজিকালি মানে এ ইমান ব্যস্ততাৰ মাজতো মানুহে কেতিয়াবা কেতিয়াবা ওলাই যাব লাগে, ইমান ব্যস্ততা নহয় লাইফত। তথাপিও মানে অলপ, অলপ চলপ ওলাই গলেহে, ভাল মানে জানা নে, মা - টো ফ্ৰেছ হৈ যায়, তুমি কৰবাত গুচি গলে মানে,
ফুৰিব যোৱাত তই একদম দা অ, থাতচি, বেছি জ্ঞান বুলি। কয় নহয়, এইকাৰনে ফুৰিব যাব লাগে। কেতিয়াবা কেতিয়াবা, অঁ লাষ্ট টাইম মই, মই নৌ ঘৰত যাম বুলি অঁ মই ন'গাঁও জাম বুলি ভাবিছোঁ মহামিত। দিনযায় তেমপাল টোত তাতে, লাষ্ট ইয়েৰ, যাও বুলি যোৱা চনতে ভাবিছিলো। নহ'লে এতিয়া, বৰষুণে দি আছে। যাবই নোৱাৰি, এতিয়া বৰষুণৰ কাৰণে। তুমি কবা মহামিত। যে মহা মৃতুঞ্জয় গৈছ নে?
অ মই গৈছিলো এবাৰ গৈছিলো মোৰ ফেমিলিৰ লগত গৈছিলো। উম লগতে খি বোলে উম গৈছিলো ভাল লাগিছিলে তেতিয়া যায় কেঁচুৱাক কি কয় অসমীয়াত পাহৰি গলোঁ মই। সেইটো আছে বহুত ভাল লাগিছে অঁ তাতে চাইগে বহুত ভাল লগিছে কাছ অঁ কাছ। কাছ চাৰ চাই। চালো বহুত ভাল লাগিছে মানে ওচৰে ওচৰে আহিলে মানে ভাল লগে। বহুত ভাল লাগিছে।
অহ ছিলং গৈছলোঁ মেঘালয় লাষ্ট টাইম যোৱাবাৰ গৈছোঁ মেঘালয় তাতে। ঘূৰি আহিছো। বৰ ধুনীয়া জাগা ইমান ঠাণ্ডা।
পুৰা ফুৰি আহিলা মানে।
অহ ওপৰে ওপৰে গৈছে কৰিছিলো লগীতাৰ লগত গৈছিলো। একদিন থাকিছো নেক্স ডে মৰ্নিং ফু ফু আহিছ?
অঁ তাছতে ভালেই দিয়াচোন। টো হেৰি কৰিব লাগে অলপ, ভালো লাগে। ফ্ৰেছো হয় মাইণ্ড কিবা কাম কৰি থাকোতে একদম এটাই বস্তু কৰি থাকিলে বৰিয়াত লাগে ন' কিছুমানে অলপ ঘ ঘূৰিলে চৰিলেও ভা ভাল লাগে মানে হয় নে নহয়?
উম উম উম।
টো মানে বহুত তাৰ কথাও শিকিব পোৱা যায় আৰু বহুত ভাল ভাল নলেজো পোৱা যায় মানুহৰ লগত কেনেকে কথা পাতিব লাগে, কেনেকে ব্যৱহাৰ কৰিব লাগে এইবিলাকো জনা যায় হয়ে নহয়? আৰু কোৱা।
ঠিক আছে ইয়াৰ বিষয়ে পিছত কথা পাতিম ভালকে।
অঁ ঠিক আছে।
দিয়া ঠিক আছে।
অঁহ